উউ, অ ভাইটি।
অঅ
ক'ত আছে আপনি।
মই-মই ঘৰতে আছোঁ ৰহ।
ঘৰতে আছে। খবৰ পাতি ভাল আকৌ। খবৰ পাতি ভাল-খবৰ পাতি ভাল।
খবৰ পতি ভালে ৰহ।
ভালে নঅ। কি-কৰ-কি-কৰি আছা, মই ঘৰতে আছোঁ।
অঅ ভাত চাত খালি নে।
ভাত খোৱা নাই এতিয়াও।
হয় নকি।
খামহে আৰু-পিছঅ-অলপমান পিছত।
অ অ।
এতিয়া কি কৰি আছাঁ তুমি।
মই মানে হৈ আছোঁ।
এই চা, অ, গৰম বন্ধ দিল না কলেজৰ।
অ হয় দিছে
এ আহ এতিয়া ক'ত যাবি গৰমৰ বন্ধত
আলু আলুি খাব যাব লাগিব আৰু
আলহী খাব যাবা আহ
অ
নাই আমাৰ লগত যাবা নেকি পৰিুৰিব
কলে
আমি তাৰমানানে দিল্লীত যাম বুলি ভাবি আছিলো
হয় নেকি
উম তুমি যদি যোৱা যাব পাৰিবা
অ হ'ব দিয়ক
এইবোৰ বাদ দিয়া তুমি খেলিবলৈ নাহা যে
নাই মানে মোৰ প্ৰব্লেম হৈ আছে ন
উম অকমান স্পিডত কথা কোৱা হেল্ল' হেল্ল' আহ হেল্ল' আহিবি আহিবি খেলিবলৈ আহিবি খেল হৈ থাকে আমাৰ ইয়াতে ভলীবল ফুটবল অ মানুহ হয় মানুহ কিয় নহব মানুহ ধুনীয়া মানুহ হয় খিলান